অ শুনিছো তুমি শুনিছানে?
হয় কি কৰি আছা বন্ধু?
আছো এনে এতিয়া মোবাইলে চাই আছিলো।
অ হয় নেকি?
হয়।
বাকী আজি গৰম বহুত দিছে ন?
অ বহুত গৰম দিছে তুমি কি কৰিছা?
মই এনে আছো ৰবা কি কৰিম গৰমত-
অহ উম বহুত গৰম আজি।
ক'তো ওলাই যাবও পৰা নাই গৰমত।
সেইটো হয় বহুত গৰম বাহিৰত ওলালেই গা চা পুৰি যায় নিচিনা।
হয় বাকী তুমি কিবা খালানে সন্ধিয়া?
সন্ধিয়া চাহ খালো।
চাহ খালা তাৰপিছত তো মাৰ তাৰপিছত তোমাৰ ৰাতিৰ আহাৰ কি মানে ৰা ৰাতি কিহে দি ভাত খাবা?
একো ঠিকে হোৱা নাই দাইল ভাতৰ লগত কিবা মানে চব্জি গম নাই পোৱা দেই কি ৱাহ।
ভেজ নে নন ভেজ?
ভেছ ভেছ।
ভেজ ভেজ নন ভেজ নাই।
ননভেজ নাই বৰ ইমান নাখাওঁ।
অ কম খোৱাই ভাল গৰমত নন ভেজ।
উম
বাকী মইয়ো তাকে আজি ঘৰ ঘৰতে আছো-
অহ
ঘৰতে অলপ এ ঘৰতে কাম কৰিলো অলপ চলপ ঘ ঘৰটো মানে- ঘৰৰ কাম কৰিব লগা থাকে ন, বহুত বস্তু চাফা কৰিব লগা থাকে, - খিৰিকী, জালেনা এইবিলাক। অ হয় হয় ফেনবোৰ চাফা কৰিলো, এইবিলাকে ঘৰৰ কামেই কৰিলো আজি মানে।
হ
তাৰপিছত আবেলি অলপ গণেশগুৰিলৈ ওলাই গলো বা কি গৰম আৰু ঘূৰিয়ে আহিছো গণেশগুৰিত কামটো নহ'ল ঘৰত গহি গুচি গুচি আহিছো।
হয়
বাকী তুমি এই গৰম বোৰ মই ভাবো গছ -গছনিৰ কাৰণে হৈছে। তুমি কি ভাবা?
হয়।
হয় ন? গছ -গছনি আজি আজিকালি দেখা দেখা পোৱা গৈছে বিভিন্ন ধৰণত বিভিন্ন কাৰণত মানুহে কাটি
উম বহুত কাটি দিছে কমি গ'ল বহুত।
বহুত কমি গ'ল তাৰ ফলত কি হৈছে তোমাৰ তাৰ ফলত তোমাৰ গ গছ গৰমতটো বাঢ়ি গছে গৰমত তাপমাত্ৰা যথেষ্ট বাঢ়িছে হয় ন? চ মই ভাবো যে গছ গছনি মানুহে
কাটিব নালাগে বেছি গছ কাৰণ গছ গছনিৰ পৰা আমি নিজৰ অহ বাচি থকা বস্তুটো পাও যেনে। উশাহ -নিশাহটো পাওঁ মানে অক্সিজেন পাওঁ হয় ন।
অ হয় হয়
হয় তুমি চাপজ এটা মানে ভাব বা গেতেই যদি গছ-গছনিবোৰ কাতি দিয়ে এনে ভাবা হা জাচ ইমেজিন কৰা গছ -গছনিবোৰ যদি কাটি দিয়ে মানুহে জীয়াব জানো।
নাথাকে নাথাকে। গ -গছনি নাথাকিলে নহ'ব আৰু
উম না মানুহ জীয়াব না পশু -পাখী জীয়াব একোৱে নিজ জীয়াই খালী হৈ যাব পৃথিৱীখন
গছে গছ গছনিয়ে আমাক হেই উশা -নিশাহ লগত খাবলে খাদ্য ঔষদ বহুত সেইবোৰ কামত আহে তাপিছত গছ গছনি যদি কাটিয়ে দিয়ে তেতিয়া বৰষুণো কমি যায় লগতে চেই চয় মানে মাটিৰ হেৰি ফাৰ্টিলিটিও কমি যায় লতে সেইবোৰে হৈ থাকে।
হয় ঠিকে কৈছা ছোৱানা। বেছি পৰিমান আমাৰ মানে পৃথিৱীত মাটি নাই হ'লেও মানুহে এইখিনি মাটিতে তোমাৰ গছ -গছনি কেইটা মানে ৰাখিব নোখোজে। হয় ন আমাৰ বেছি পৰিমানে পানীয়ে আছে কিন্তু পৃথিৱীত।
উম।
ম মাটিৰ মাত্ৰাটো কম হ'লেও মানে মানুহে গছ গছনি কাটি কি ভাল পায় মানুহে জানে আৰু
যদিও কাটিছে পুৰণা খিনি কাটিব লাগে নতুন খিনি সৰু চব কাটি যায় জী
হয় নতুন সৰু চব কাটি যায় হতও কাটক সিহঁতৰ নিজৰ প্ৰব্লেমৰ কাৰণে কাটিছে কাটক
উম লগতে ৰুইবও লাগে সেনেকে অ হয় হয়
চ' আজিকালি দৈনন্দিন জীৱনত যি যোৰ যিবোৰ বস্তু তুমি ইউজ কৰা যেনে ফল চবজি শাক চবজি ফল যিমান মানে বস্তু আছে। ঔষধ চব এইবিলাক গছ -গছনিৰে পোৱা তুমি
অ চব গছ গছনিৰে এ
উম তাকে এইবোৰ যদি নহয় আমি খাই জীয়াম কি?
উম কাটি দিলে ক'ত হব এনেকে ৰুই দিবও লাগে সেনেকে উম ৰু ৰু অ সদায় নৰু বাৰু মাজতে কেতিয়াবা হয় যায়
ৰুব নালাগে দিয়াচোন সদায় যদি আমাৰ মানুহে এটা এটা একজন একজন মানুহে যদি সদায় সদায় ৰোল হয় ন এটা এটা পৃথিৱীখনত গছেদি আৱৰা হৈ হৈ থাকিল হয়
উম হয় হয় উম
চব মানুহে যদি যিমান মানুহ আছে চব মানুহে যদি ডেইলি এটা এটা ৰোল হয়
অহ তেতিয়া গোটেই সেউজীয়া হৈ গ'ল হয়
গোটেই সেউজীয়া হৈ গল অক্সিজেনৰ কমি না না নাথাকিল হয় এতিয়া তোমাৰ মাজে সময়ত দেখা পোৱা যায় বহুত মানুহক অক্সিজেনৰ কমি হয় কিহৰ কাৰণে হয় গছ গছনি কমৰ কাৰণে
অ গছ গছনি কাটা কাৰণেও অ হয় আৰু গছ গছনি কটাৰ কাৰণেতো বহুত খিনি চৰাই হেৰি খতমে হৈ গৈছে নাইকিয়াই হৈ গল সিহঁতেও থাকিবলৈ ঘৰ চৰ নাপায়েই
হয় গছ গছনি কটাৰ কাৰণে যথেষ্ট পশু পা মানে যথেষ্ট জন্তুৰো মানে প্ৰব্লেম হৈছে যেনে যেনেকুৱা আজিকালি দেখা পোৱা যায় যে অ হাতী ৰাস্তাত উলাই বাঘ ৰাস্তা উলাই কিহৰ কাৰণে উলাই তোমালোক আমি যদি তেওঁলোকৰ হয় হয় আমি যদি তেওঁলোকৰ গছবোৰ কাটি দিওঁ চ' তেওঁলোকৰ আশ্ৰয় যদি আমি কাঢ়ি লও তে কেনেকুৱা হব কথাটো
উম সিহঁতে ওলাই আহিব হ'ব এনেকুৱা উম
বাকী মানে তুমি কি ভাবা চৰকাৰে এইটো ক্ষেত্ৰত মানে মাত মাতিব লাগে ন মানে চৰকাৰে মানে আমি আমি মাত মাতিব লাগে চৰকাৰে মানে বুজাটো উচিত
অ হেতে কলেও নহয় আমিও বুজিব লাগে যে কাটিছো যদিও ৰুব লাগে সেইবুলি এইটো
মানুহৰ নিজেও সজাগ হ'ব লাগিব হয় ঠিকে কৈছা চব কথা চৰকাৰক কৈ লাভও নাই উম নিজে মানুহে ঠিক ঠিক হব লাগিব হয় ন
অ হয় হয়
বাকী বাকী কোনটো গছ গছনি নোহোৱাৰ ফলত এতিয়া যথেষ্ট পৰিমাণে গৰম পৰে পৰিছে তাৰোপৰি তোমাৰ অ বৰষুণত মাত্ৰা কমি গৈছে
অ বহুত কমি গৈছে বৰষুণ মানে কমেই দিয়া হৈছেগে গছ গছনি কটাৰ পৰা
বহুত কম দিয়া গৈছে বহুত মানে তুমি গাঁও অঞ্চলত তুমি সুধি চাব পাৰা মানে বৰষুণ পৰিয়ে থাকে পৰি পৰিতো তাতে বানপানী হৈ গ'ল কিছুমান জেগাত
অ চহৰত কিন্তু নহয় সেইবোৰ কম হয়
চহৰত বহুত কম চহৰত যেতিয়া দিয়ে এই ড্ৰেইনবোৰৰ কাৰণে পোৰা ব্লক হৈ কেনে বানপানী হৈ যায়
অ সেইবোৰ বাৰু বেলেগ সেইবোৰ লেতেৰা পানী সেইবোৰ কলে নহব বৰষুণত ধুনীয়া পানী এনেকে এইটো বেলেগ আৰু
উম হম হয় হয় ঠিকে কৈছা ত এইটোয়ে বিভিন্ন কাৰণত আমাক গছ গছনিয়ে সহায় কৰে তুমি যদি এটা গছ আজি কাটিছা এইটো গছৰ নামত বেলেগ গছ ৰুই দিব লাগে
অ হয় হয় অহ
বাকী আমাৰ কেইদিনমান -কেইদিনমান আগতে ৱৰ্ল্ড এনভাইৰনমেন্ট ডে গ'ল।
অহ, হয়- হয়। ছয় জুনত গৈছিলে গছ এজোপ ৰুইছিলো সৰু চাই
কিহৰ গছ ৰুইছিলা?
এ এনেই গছ এজোপা নাম নাজানো দেই পাছিলো ৰুই দিলো আৰু। কিবা আছিলে
মই আমৰ গছ ৰুইছিলো আমৰ গছ।
অহ
দুডাল মান ৰুইছিলো এতিয়া ডাঙৰ হয় -হয় পানী আমাৰে ঘৰৰ গছ হয় এটো মই ঘৰৰ গছ যথেষ্ট চাওঁ মানে পানী -চানী দিও আৰু দেইলি ৰাতিপুৱা।
উম -উম হয়।
হয়, আমাৰ- আমাৰ গ ঘৰত বেছি পাচলি নাই হ'লেও মানে চোৱা- চিতা কৰো যিটো খাব পাৰে যেনেকুৱা ভাত কেৰেলা আছে তাৰ পিছত তোমাৰ কুই শাক টো চিনি পোৱা ৰঙা ৰঙা যে
অহ - অহ চিনি পাও অহ।
আছে তাৰপিছত কোমোৰা শাক আছে এইবিলাকে মানে অলপ -চলপ আছে বেছি নাই। জলকীয়া, মানে নিজৰ এ খেতি নহয় মানে
মানে ঘৰত এনেই আছে আও ৰোৱা নিচিনাকে খাব পোৱাকে।
তাৰে পৰা আমি খাওঁৱ যথেষ্ট।
উম হয়।
গছ -গছনি কৰি গাড়ীলে তোমাৰ পইচাও বহুত পৰি মানে ছেফ হয়।
অহ, সেইটোও হয় অহ।
পতককে তিনটা, চাৰিটা জলকীয়া লাগিল তুমি গছৰ পৰা ছিঙিলা হয় নে নাই?
অহ, দোকানত নগলেও হয় আৰু দোকানৰ খিনি দৰৱ দিয়া বনোৱা ঘৰৰখিনি ধুনীয়া নিজে ৰোৱা চব ভাল হয়।
হয়, খাবলৈ ভাল চ' এইটোয়ে গছ গছনিৰ ৰুলে তোমাৰ নিজৰ কাৰণে ভাল বেলেগৰ কাৰণে ভাল বুলিও মই নকওঁ নিজৰ কাৰণেও ভাল বহ য'ত
অ', সেইটোও হয়।
এটোৱে
মানুহে গছ -গছনি কাটাটো কমাব লাগে। আজিকালি বিভিন্ন মানে দলং বনোৱাত, কিবা বনোৱাত গছ কাটে হয় নে নাই?
উম, বহুত কাটি দিলে গছ- গছনি।
চ' মই বুজি নাপাও এইখিনি জোগাই পাই নেকি-এইখিনি জোগাই পায় নেকি মানে? বনাব বেলেগ জেগা নাই?
উম, সেইটো হয় উম।
হয়, ন' বেলেগতো চাইডত আৰু বহুত জাগা আছে।
উম, সেইটোও হয়।
গছ নাকাটি যদি কামটো হ'ব পাৰে ত'এইটোয়ে কৰিব লাগে হয় নে নাই? তাকে মই আৰু, তুমি আৰু মই পাতিলে কি হ'ব এইবোৰ কথা জোনে সজাগ তেওঁ যদি সজাগ নহয় হয় নে নাই?
উম, এটাই চালেতো নহ'ব গোট গোটেইখিনি মিলি কৰিব লাগিব আজি অকল মই ৰুই আছো তুমি ৰুই আছা বেলেগে কাটি গৈছে কি লাভ।
হয় হয় হয় হয় ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল আজি
অহ অহ উম অহ হব অহ